অ শুনিছানে
শুনিছানে খবৰ কি
খবৰ ভালেই। তোমাৰ ভালনেে?
অ মোৰো ভাল কি কৰি আছা?
মই এই ভাতকেইটা খাই পেলাই ভিতৰলে আহিছো।
অ কিহেৰে খালা?
ভাত আজি দালি তাৰপা আলু ভাজিছিলো সেয়াই।
অ।
তুমি কিহে খালা?
মই তোমাৰ মাংস অকমান আনিলো তাৰপিছত দালি অক দালি অকণ বনালো সেইআই আৰু - -
অ ঠাণ্ডা বতৰত বাৰু ভাল মাংসই ভাল। অ বাকী ভাল ভাল।
আহ।
তোমালোকৰ ভালনেে?
অ ভালেই। অমুবাচী মান আছে ন গছ
এ নাই যোৱা
নাই যোৱা
মই গৈ আহিলোগে কালি
অ বহুত চাগে এটা মানুহ নহয়
উম মানুহে কা ভি তোমাৰ বহুত মানে দূৰদশী পা সন্য়াসী আহে ভক্ত হেৰি আহে
অ।
সাধু আহে।
অ তাকে মই আজিলৈকে গৈ পোৱা নাই বাৰু।
নাই পোৱা গৈ।
নাই পোৱা নাই পোৱা মানে এনেই কামাখ্যা মন্দিৰলৈ গৈ পাইছোঁ। কিন্তু মানে অ অম্বুবাচী মেলাত গৈ পোৱা নাই।
অ মানে ক প্ৰথম দিনাখন তিনদিনৰ দিনাখন তিনদিনলৈকে মানে।
আহ।
কামাখ্যা মানে মুখ্য দুৱাৰ যোনখন থাকে সেইখন মানে বন্ধই থাকে তাত তোমাৰ পূজা অৰ্চনা সিদিনা কৰা নহয় আৰু
অ এ এনেও মানে অ কোৱা
সেই তিনদিনকে মানে কি হয় আমি ঘৰতো মানে তেনেকে পূজা অৰ্চনা নকৰো মাটি ফাটি কটা সেইবোৰ বাহ চাহ কটা সেইবোৰ কাম নকৰো আৰু মানে
অ নহয় আমাৰ ঘৰতো সেইটো মানে বাৰু দেই আমাৰ
অ সাত লগাল যে কয় অ সেইটো তাতে তোমাৰ অ চ চ নম্বৰ দিনা পজাৰ দি সময় হয় ন তেতিয়া মানে পূজাৰ তোমাৰ গা চা ধৰা আহি পিত্ৰ ত আৰু ৰ'দ এখন খোলে আৰু তাৰ ওছতে আৰু তেতিয়াহে মানে ভক্ত বিলাকে দৰ্শন কৰিব পাৰে ত
বসুমতী মানে হেৰি হয় বুলি কয় আৰু
আহ
এ আমাৰও তেনেকে আমাৰ প্ৰাৰ্থনা নকৰে
অ অ ধুপ ধুকা ন দিয় ন
তাৰ পিছতে আকৌ মানে প্ৰসূতি যদি অ কি প্ৰসূতি নহয় এইটো অসুবিধা যে হয় যে
অ অ সুবিধা হ'লে
উ মাহেকীয়াটো হলে মানে যদি হৈ যায় কোনোবা ঘৰৰ সদস্য তেতিয়া হেৰি আগতীয়াকৈ মানে আবেলি সময়তে ভাত পানী খাব দিয়ে আৰু ৰাতিলৈ খাব নিদিয়ে
অহ
চাৰিদিয়ে নিৰামিষ খাই আমাৰ
উম আমাৰো একেই আৰু
উম ইনে গৌচানহ সেইনে ক মকাল
কামাখ্যালৈ এনে গৈছো অ
অ ভাল লাগে এগণনৰ দৃশ্যটো
অ ভাল লাগে এ মোৰ এটাই বহুত দুখ ভ লাগে বল দিয়ে যে
অ ব দ সেইটো বেয়া লাগেকণো ছাগলী আহ ছাগলী থাকে অ বান্দৰো থাকে নহয় তাতে উম আৰু তোমাৰ ইমান
অ', আৰু মানে তাত তোমাৰ এই হে টো ভাল লাগে এ-এ এনেকুৱা বুলি কয়, এই ভিতৰলে এনেকে সোমাই যাব লাগে এ যে একদম আন্ধাৰ হৈ থাকে তাত, বন্তি হেই জ্বলোৱা।
তাই মানে নিৰ্দিষ্ট এটা সময়লৈকেহে হেৰি থাকে খোলা থাকে, তাৰপিছত আকৌ বন্ধ কৰি তা যদি তুমি ওলায় নাহা, তুমি সোমাই থাকিব কিব লাগিব।
অ'।
মই মানে এবাৰ তেনেকে গৈছিলো হা। তাৰপিছত গৈ পিনি তোমাৰ এয়া গ'লো আ মানে ডাইৰেক্ট মানে সেইটো সোমোৱাটোৱে পাইছোগে। আমি গৈ পাইছোগে হেৰিখন ৰ এখন মানে বন্ধ কৰিবলৈ স মানে বন্ধ কৰে আৰু হ যিমান হেৰি সেইটো মানে তাৰপছত যেনা আমি সোমাই পিনি যেনে তেনে ওলাই আহিব পাৰিলো আৰু
সেই তাৰ হেৰি কৰা নিয়ম থাকে চাগে কিছুমান
অ নিৰামিষ খালে
তাকে ভালেই লাগে বাৰু এনেই তাত গৈ পেলাই অ ইমান মানে এনেও তোমাৰ অম্বুবাচী মেলা বুলিয়ে নহয় কামাখ্যা মন্দিৰত তোমাৰ ভক্ত অগণন
অ', অ', এনেও থাকে। মানুহ ভিৰ লাগিয়ে থাকে।
আ আৰু বহুত দূৰ-দূৰ পৰা আহে নহয়।
বহুত দূৰ পায় আহে। তাআগতে তোমাৰ ওপৰলৈ উঠি যাব লাগে ন। গাড়ী-চাই নাযায়। আজিকালি তোমাৰ গাড়ী সুবিধা বেছিয়ে হ'ল। গাঁও
উম, ভালেই যাব পাৰিলে। মোৰ সেই অম্বুবাচী মেলা চাবলৈ যাব বহুত মন আছে। কিন্তু মানে প্ৰতিবাৰতে সেই কিবা নহয় কিবা এটা হেই ওলাই সময় আৰু তেনেকে হেৰি নহয় আৰু তোমাৰ অকমান দূৰো হৈ যায় যে
অ', হয় বাৰু।
উম, সেইটো কাৰণে এবাৰো মিলাই নাই। অ'।
ময়ো এইবায়ে ফাৰ্চ গৈছো বাৰু দেই।
পৰখিলে শেষ হ'ব ন?
অ', পৰখিলে শেষ হ'ব।
মই সেই, ময়ো মানো বাৰু দেই। এইটো মানে আমাৰ ঘৰতো বহুত ধুনীয়াকে মানে।
উম।
তাৰপিছত ময়ো এই প্ৰথম জোনদিনাখনি লাগিছে সাত সেইদিনাখনি ভাত নাখালোৱেই। মানে সাত লগাৰ আগতেই খাই মেলি শেষ আজৰি হ'ব লাগে যে।
অ', আমিও নাই খোৱা। অ'।
উম।
তাৰপিছত উম, আমি দুদিন থাকিলো, গুচি আহিলো। অ', উম। আকৌ ওচৰতে উমানন্দ মন্দিৰো আছে নহয়।
তে অ', মন্দলৈ গৈছো-গৈছো-গৈছো-গৈছো।
আকৌ ন। মাজত থাকিবা। উম।
নাওঁত যাব লাগে। উম। গৈছোঁ। উম। পুৰা, হেইটো মানে অকণমান হেৰি আকৌ চমত টকাৰি আকৌ তোমাৰ একেবাৰে নদ মাজত। উম।
হিমালয়
অ', তা বালাজী মন্দিৰ গৈছা নে নাই?
বালাদেৱ মন্দিৰ নাই যোৱা।
নাই যোৱা ন? বাৰ হাজাৰ মান দিও বহুত মন্দিৰ বহুত ধুনীয়া। আৰু তাত তোমাৰ একদম মূৰ্তি সেইবিলাক মানে ভাগে-ভাগে আছে। তোমাৰ গনেশৰ মূৰ্তি বেলেগকে আছে আকৌ তেনেকে লক্ষ্মী মা সেই তেনেকৈ বেলেগকৈ আছে ভাল লাগে গৈ এ তোমাৰ হেৰি এই গুৱাহাটী বাছ আস্থানটোৰ ওচৰতে
আহ কল্যানী মন্দিৰ গৈছা নাই
কল্যাণী মন্দিৰ
বঙাবাৰীত আছে
অ গৈছো গৈছো
গৈ আছা? অ'। তাৰ, তাৰোকিন্তু বহুত মহিমা আছে আৰু হেখন থানো।
সেইখন থানৰ হেৰি হয় হেনো, মই সেইটো বাৰু হেৰি পোৱা নাই শুনিছো হে পুখুৰী এটা যে আছে যে
অ', ডাঙ, এতিয়া তোমাৰ ইমান ধুনীয়াকে বনালে চাবাচোন!
অ', সেই পুখুৰীটো হেনো পাৰত গোটেই তিনিবাক যদি তুমি ভালকে মানে ঘুৰা তিনিবাৰ ঘুৰি যদি তুমি কিবা মনৰ আশা মানে বিচাৰা তেতিয়াহলে সেইটো আশা হেনো পূৰণ হৈ যায়।
অ', হয়, হয়। পুখুৰীতো দেখিছ নাই কিমান ডাঙৰ আহ
মানে
সম্ভৱ নহয় আৰু পতকে মানে
মানে সাধাৰণ মানুহৰ কাৰণে এই নহয় সেইটো
অ তেওঁ চাৰিওফালতটো ইমান ধুনীয়াকে বনাই দিলে তেতিয়া মই নানাই গৈছো
তাতো বলি দিয়ে নহয়
তাতো বি দিয়া অ তাত পূজা সময়ত মানে বন্দিতছে নহয় এজনী মানুহে এবাৰ
অ
তোমাৰ মানে কি কিবা লাগিলে নেকি মানে ভগৱানৰ তেনেকুৱা মানে লাগি পি মানে নিভা চিভা উলিয়াই মানে হেৰি মনেে কিবা ৰুদ্ৰমদ আলচ মানে ধৰিছেগে
তোমাৰ পূজাৰ সময়তো হয় যে আমি যোৱ বাৰত আকৌ এটা দুখন আছে এখন পুৰণা এখন
অ এখন পুৰণা এখন নতুন
আকৌ প্ৰথম মানে পুৰণাখনত সোমালোঁ তাৰপিছতে হয়তো মানুহটোৱে আমাৰ সন্মুখতে একদম হাঁহেটা এনেকৈ বল দি দিছে দেখি তাৰপিছতে আকৌ সেয়াকে আকৌ বনাইছে এটা দালি বনাইছে তাতে সেই হাঁহ বলি দিয়ে হাঁহেতিাৰপ বনাই দিছে তাৰপৰা আমাক খাবলৈ গৈছে আমি নাখালো কেনেকে খাবা বাৰু তেনেকে হে কৰি দিয়া পিছ ন
অ মোৰ ম মৰ এতিয়া দেখিছো
অ
উম মোৰো একদম তোমাৰ দেখিলে মানে কিবা লাগিলে
সঁচাকে মই নাই বাৰু দেই মই সেই এনেই হাঁহ পাৰ এইবোৰ দেখিছো ছাগলীও দেখিছো মৌও নাই দেখাব
অ তাত হাঁহ প বোৰ আগবঢ়াব পাৰি ন হয়াৰ উম
হ'লেও বেয়া লাগে ধৰাচোন এটা জীৱ এনেকে নি জীৱ হত্যা কৰাটো কম কথা নহয় নহয় উম তাৰ পৰা আমি নতুনখন যোৱাহে দেৰি হ'ল মানে পুৰণাখনৰ পৰা পাইনে গৈ পেলাই গুচি আৰু গুচ প আিলো মানে সেই এ হেৰিয়ত ঘূৰিবলে নহলে পুখুৰীৰ পাৰ হ আৰু সেই সেইটো খুৰীটো সেইটো হেনো সেইখন পাৰ হলে কিবা নদী এখন পায়
অ' পাওঁ পাওঁ হয় নদী এখন পাই, মই গৈ আছো তাত।
অ' নদীখন পাৰ হ'লে
আহ হয়।
অ' মানে হেৰি আমাৰ এই বা জনী আছে মানে তাৰ পৰিয়ালৰ। তাৰপাছত সে বা জনীয়ে মানে কৈছে এবাৰ হেনো হাতী আহিছে, তেনেকৈ এবাৰ গঁড় আহিছে
ওলাইতো তাত হাতীৰ গড় ওলাই নহয়। অ গ যেন আমাৰতে ভাল আছিলে আগত তোমাৰ ঘৰ তাৰ মন্দিৰত গছ প মানুহ গোটেই হুলস্থুল লাগিলে বৰ পলা যায় মানে এই পালি ভাগ লছে অ মাৰ এই পাণবাৰী হৈ ৰাস্তা ৰাস সিফালে আহি ওলাই আছিলে আহি
অ অ
তেতিয়া মানে কিবা পানী হৈ আছে যেনে এনেকুৱ কিবা হৈ আছিলে বানপানীও আহিছে বোলে নেকি তেনেকুৱা সময় যোৱা আছিলেহি
অ' আৰু তাতে মানে আজিকালি ধৰা গোটেই বনাঞ্চল হৰি চেৰি এইবিলাক চোন কা কাটি মেলি মানুহে ধ্ববংসই কৰি দিছে, এতিয়া ক'ত যাবনো প্ৰাণী বিলাক।
সেইটো।
সেইটো কাৰণেই মানে মানুহক মানুহকে আক্ৰমণ কৰিব। সেইটো তেতিয়া জীৱ জন্তুবিলাকক দোষ দিও লাভ নাই নহয়।
না ন সহেঁতিতো ব চ ন গান চে হে ন উম
সঁচাকে বেয়া লাগে পাই, উম
আকৌ এনেকে পদুমণি আই থান আছে
অ', পদুমণি, বাসুদেৱ
এনেই গৈছা নাই হেৰিলে?
গৈছোঁ।
উম বাসুদেৱ থানলৈ গৈ ভাল লাগে আৰু, সখনো
আমাৰ অ আমাৰ অসমৰ ভিতৰতটো বহুত জেগা
বহুত আছে অসমৰ মানুহ বিলাকেহে বাহিৰলে যায়।
উম বাহিৰত যোৱা কোনো মানে হেৰিয়ে নাই।
নাইটো, উম প পনা ঘূৰি শেষ কৰৈ বুলি ক'লেওঁ শেষ নহব নেকি।
সেইটোৱে, আৰু এতিয়া কিমান বিদেশী পৰ্যটক আহিছে দেখিছা নে নাই। মাজুলী খনটো গোটেই খন খন বিজেতি কি বিদেশী পৰ্যটকে ভৰি আছে। উম
কামাখ্যাটো কবৈ নালাগে, তুমি যেতিয়াই যাবা তেতিয়াই পাবাই মানে।
তাকেহে
তোমাৰ মাহ'ত কি ক উম উম ভাত কিহৰে খালো বুলি ক'লা?
ভাত দালি আৰু ভাজি, আলু ভাজি।
অ' অ' ভণ্টহ'ত
খালে খালে, চব শুবলৈ লৈছে আৰু।
পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনা কৰি আছো আৰু।
উ উম পৰী পৰীক্ষা কেতিয়া আছে।
পৰীক্ষা আমাৰৰ আগষ্টত হ'ব আৰু প্ৰথম সপ্তাহৰ পৰা হ'ব চাগে।
অহ।
কৈছেও সেই বুলি।
হব তেতিয়াহলে দিয়া মই খবৰ এটা লও বুলি ভাৱিলোঁ।
অহ ঠিক আছে হ'ব।
উম।